অ ভালনে
ওহ ভালে তোমাৰ
অ মোৰো ভালেই দিয়ক কি কৰি আছিলে
কি কৰিম আৰু এতিয়া অকমান বাহিৰতে ওলাই আহি ৰাস্তাত খোজাঢ়িবৰ কাৰণে গৰমত
আজিয়েকে ইমান অ সেয় আজিয়েকে ইমান ধুনীয়া বতাহ মাৰিলে
নহয় নহয় বতাহতো মাৰিলে ন আপোনাৰ ভাটিবেলা অ অ সেইটো বতাহ মাৰোতে বহুত ভাল হৈ গৈছে গৈ ন বতৰটো
বতাহ মাৰাৰ কাৰণহে অকমান যদি বেছ আৰু অকণমান গৰম হাৰিলে আৰু কিমান মানুহৰ বেমাৰ হ'লে যেন
নহয় মানে কি জানে এতিয়া যে বতাহতো দিলে ভালো লাগিলে বৰষুণ বৰষুণটো নাই কাৰণেহে বেয়া হ'ল হলে নহয় বৰষুণ এজাক যদি হলে হয় ধূলি বালিবিলাক নাইকিয়া হৈ গ'ল হয় আপোনাৰ সেইটোয়ে বৰষুণ এজাক দিব লাগিছিলে গম
অ বৰষুণ এজনক দিয়াহেতেন অকন ভাল হ'লহেঁতেন একদম গোটেই পৰিৱেশটো মানে একদম ধূলিমাকতিয়ে ভৰি পৰে আহে এয়া বসন্ত দিয়াাহেতেন ভাল হৈ অল হেন
উম তাকে এই আমাৰ ইয়াৰ ওচৰতে মানে ভাৰা বা এজনী আছিলে যে আমাৰ ঘৰতে সেই বাহ জনী মানে এনেকে এ সে লগৰ এজনী মানে আৰু লগৰ এজনী যীয়েকৰাক বেমাৰ গোটেই জ্বৰ
অ জ্বৰ এতিয়া জ্বৰ আহিছেয় দিয়ক
উম একে আহিছেত ধূৱাব লগা হৈছে মানে ছোৱালীজনীৰ এনেকুৱা অৱস্থা উম সেইটয়ে ইমান ডাঙৰ নহয় আঠ বছৰ নে ন বছৰহে ছোৱালী
অ সৰু হৈ আছে
সৰু হৈ আছে সেইটো সেইকাৰণেতো বেয়া লাগিছে ইমান মানে ধৰি লও এ সেইকাৰণে উম বেয়া লাগি আছে
নিজৰ বেমাৰ হোৱাই ভাল পাওঁ ল'ৰা ছোৱালীৰ বেমাৰ হোৱাতকৈ
এ বুজিও নাপায় হয় তাতে ছোৱালীজনী উম উম সেইটোৱে বুজিও নাপায় আপোনাৰ ইমান সৰু ছোৱালী হয় বেমাৰ হৈ থাকিলে বেয়াও লাগে দিয়ক। যি মানে যি নহওক। উম সেইটোৱে সেইটোৱে এতিয়া মানে তাকে আৰু মানে মাকে কান্দি আছে। তাকে ফোন কৰিছিলে মাকে কান্দি আছে মানে। আহিছে উম উম তাৰপিছতে আকৌ বাপেকক ফোন কৰিলে। অ নিদিয়ে সেইটো কাৰণে তো মাক ভয় খাইছে কিয় বা এনেকে থলে বুলি কিন্তু ন হয় মানে বাপেকক কল কৰিছিলো আমি সেইটোৱে বাপেক ক ফোন মাৰিছিলো ফোন মাৰোতে মানে বাপেকে কৈছে নাই মানে ছোৱালীজনী মানে উম জ্বৰটো মানে মূৰত উঠি গ'ল। মূৰত উঠি গৈ আপোনাৰ একে কঁপি আছে মানে সেই টো কাৰণে মানে বাই
আকৌ চকু তকু লুটিয়াই দিয়ে নহয় আকৌ মুখে গগৰ গুগৰি ওলাই যায় সেনে লে ত পানী ঢালিব লাগে পুৰা পানী ঢালিব লাগে পানী ঢালোতে ঢালোতে তেতিয়া ভাল হৈ যায় আমাৰ ভন্টিও আগতে আছিলে সৰুতে। আকৌ আমাৰ মোৰ ডাঙৰ ছোৱালীজনীও সেনেকে আছিলে। জ্বৰ উঠা বুলি ক হেৰি দেৰিয়ে নহয় একদম মূৰত উঠি যায়। এতিয়া কি কওঁ কেতিয়াবাতো পানী যোগাৰ নাথাকে হয় কেতিয়াবা দমকল মাৰি মাৰিয়ে এতিয়া নিজে পানী দিওঁ আকৌ আমাৰ দাদাজনে আকৌ কি হয় টানি কুটি বেহোজ হৈ যায় তেতিয়া মই অকলে দমকল মাৰি মাৰিয়ে দি থাকো।
উম উম উম। আচলতে কি জানে আচলতে কি জানে এতিয়া মানে জ্বৰটো বহুত বেয়া গম পাইছে এতিয়া মানে যিখিনি মানুহৰ মানে বেমাৰ হৈছে সেই বেমাৰটোত মানে মানু খিনি মানে বহুত অশান্তি এটা সৃষ্টি হৈছে আৰু এতিয়া মাজতে আপোনাৰ ইয়াতে ছোৱালী এজনী আপোনাৰ ডেংগু মহে কামোৰাৰ কাৰণেও শুকালে সেইটো এটা ভয় মানুহৰ মাজত সোমাই গৈছে সেইটো সেইটো এটা ভয় মানুহৰ মানে সোমাই গৈছে ন কাৰণ যিহেতু ইয়াৰে সেইটোৱে সেইটোৱে এ তেনেকে মানে এতিয়া মানে ভয় এটা হৈছে মানে যদি কিবা এটা হৈ যায় খচকে ন মাক যেতিয়া মাক তাকেতো চিন্তা কৰিবই দিয়কচোন যিমানেই জি নক। ছোৱালীৰ বেমাৰ যেতিয়া ন, তাকে আৰু মাক তাকে ভয় খাইছে যে সেইকাৰণে কান্দি আছে তাকে মানে কৈছে আৰু আমিও খবৰ এটা ল'লো বাপেকে কৈছে একো নাই ডক্তৰে মানে একো অসুবিধা নাই বুলি কৈছে ত থাবি মানে আই চি ইউত ৰাখিছে আই চি ইউত ৰাখিলে আচলতে চবে চাই থাকিব পাৰে ন।
অ এটা আছে বোলে যাব পাৰে মানুহ। আৰু এটাত আছে আক সোমাব নিদিয়ে।
নহয় নহয়।
জানো জিম চিত আৰু শুনিছো আৰু জি এম চিত বোলে সেনেকে কৰে। কোনোবা এতাত বোলে কম হৈ থাকিলে যাব পায় আৰু যদি বেছি চিৰিয়াছ হয় সেইটোত যাব নোৱাৰে।
নহয় মানে কি জানে আচলতে কি হয় আপুনি যেতিয়া এজন পেচেণ্ট হয় আপোনাক যেতিয়া আইচিউৎ ৰখা যায় বহুত আপোনাক বহুত সাৱধানে ৰখা হয় হয়নে নহয় বাহিৰৰ মানুহবিলাকৰ পৰা যাতে একো মানে ইনফেকচন নহ নহয় সেইটো কাৰণে মানে বাহিৰৰ মানুহখিনি যাব নিদিয়ে গম পাইছে গ'লে যে অসুবিধা হয় যে মানুহখিনি গ'লে মানে বহুত এটা অসু সুবিধা হয় আৰু যদি বেমাৰীক যদি আৰু বেমাৰে পাই যায় তেতিয়া কি হ'ব সেইটোয়ে বেমাৰে যদ যদি আৰু আকৌ বেমাৰ পাই যায় তেতিয়া কি হব হয়নেে নহয় বেমাৰী মানুহ খিনি এনে শুনি চাবচোন দুৰ্বল হৈ থাকে তেওঁলোকক মানে সহজতে আপোনাৰ বেমাৰবিলাকে আকৰ্ষণ কৰে। সেইটো কাৰণে মানে আপোনালোকৰ গাত যদি বেলেগ বেমাৰ যদি আকৌ গুচি যায়গৈ বেমাৰীজন আৰু বেমাৰী হৈ যাব যে, সেইটয়ে সেইটয়ে সেইকাৰণে নিদিয়ে। অঁ আপুনি আই চি ইউত গ'লেও নহয় আপোনাক মানে বেলেগ কাপোৰ পিন্ধাই পেলাইহে যাব দিয়ে। কিছুমান আহিছোত আপোনাৰ উম আপোনাৰ কাপোৰ পিন্ধি পলৈ যাব নিদিয়ে। তেওঁলোকৰ দিয়ে যিবিলাক কাপোৰ মানে তেওঁওলোকৰ পিন্ধি পেলাই আপুনি মানে একো বেমাৰ চেমাৰ বগা, নোৱাৰে তেনেকুৱা টাইপৰ কাপোৰ বিলাক দিয়ে আৰু
আপুনি দেখিছেনেে কেনেকুৱা কাপোৰ দেখিছে চুইদাৰ নিচিনা নে? না ভাই ন কি নিচিনা,
নহয় এনেকে হেৰি আৰু যিবিলাক মানে তেওঁোকৰ ড্ৰেছ থাকে ন কেতিয়াবা আপোনাৰ পেণ্ আৰু চোলা থাকে কেতিাবা নাইটতি নিচিনা পিছেলে গাঁঠি, দিয়ে,
অ ই তাৰমানে হেৰি কোৱা স্কুলত যে ৰান্ধনী বিলাকক দিয়ে।
অ নহয় নহয় তেনেকুৱা নহয় নহয় নহয় তেনেকুৱা নহয় নহয় ৰান্ধনী কাপোৰ বহুত বেলেগ, বেগ হৈ যায় আগৌ ন, এডখৰহে থাকে তেওঁলোকৰ নাই না তেনেকুৱা নহয়। নহয় নহয় তেনেকুৱা নহয় গোটেই এটা চোলা টাইপে থাকে মানে স
হয় নেকি অ'
অ সলনি কৰি লৈ সেইটো পিন্ধি যাব দিয়ে মানে যিখিনি বেমাৰী বহুত বেছি বেমাৰ হৈ থাকে তাকে সেইখিনিক আৰু তেনেকুৱা কৰে মানে আৰু
আহ'
কিনো কৰিব আৰু বেমাৰ বিলাক হৈছেই দিয়ক এইকেইদিন বহুত হৈছে। ছে বেমাৰ মানে বাঢ়ি বাঢ়ি গৈহে আছে বেমাৰ বিলাক। অ ভন্টি এতিয়া মানে চেলাইন দিলে চাৰিটা মানে ডক্তটৰে ক'লে যে চৌবিশ ঘণ্টাত মানে। চাৰিটা চালাইন দি দিব দিছে তেতিয়াহে মানে দুৰ্বলতটো মানে নাইকিয়া হব, উম। দিবই দিছে তাৰপিছত এতিয়া মানে। চেলাইন দি দিলে তাৰপিছত বমি হৈ আছিলে কাৰণে সেইটো কাৰণেও চেলাইন দিছে। লেট্ৰিন হৈ আছে ঔষধ খাব নোৱাৰে ঔষধ খালে মানে। তাই মানে হেৰি হয় বেলেগ মানে খাই দিলে অশান্তি কৰে মানে। একো নাই যে পেটত একো খোৱা নাই। বমি নহয় এনেই মানে হেৰি তাই তাইহে লাগে বমি বমি কিন্তু বমি নহয়।
অ' বমিটো হৈ দিলেও ভাল আৰু যদি বমি হও, হও লাগি থাকে সেইটোত। কিয়ও বেয়া।
উম সেইটয়ে সেইটয়ে এ কিনো কব আৰু অসুখ বিলাক মানে। কি জানো সেইটোয়ে অসুখ বিলাক মানে এতিয়া। চ গম পাইছে দুদিনৰ ময়ে ময়ে মানুহ বিলাকৰ। বেমাৰ আচলতে বাহিৰা বস্তুবিলাক বেছি খোৱা হৈছে যে চবেই।
অ' সেইটো কাৰণেই বেছি হেৰি। ুলিবিলাকৰ বেছি হেৰি কৰিছে বাহিৰা বস্তু সিহঁতে বেছি খায় ঘৰত বনোৱা বস্তু নাখায় যে।
সেইটয়ে সেইটোয়ে পেকেট বিলাক বেছি খাই যে সেইটো কাৰণে মানে ল'ৰা ছোৱাল। ছোৱালীবিলাকৰ তেনেকুৱা বেমাৰবিলাক হৈছে আৰু। আচলতে পেকেটৰ বস্তু বিলাক এভইডে কৰিব লাগে।
বেয়াই লাগি থাব।
অ নহয় মানে কি জানে পেকেটৰ বস্তু আচলতে ঘৰৰ মানুহে খাব দিব। দিবই নালাগে তেওঁলোকক মানে কি হয় পইচাটো হাততে দি দিয়া যায়। তেওঁলোকে গৈ পেলাই দোকানৰ পৰা যিটো বস্তু ভাল পায় সেইটো বস্তু। য়ে খায় কিন্তু আপোনাৰ মানে কি হয় উম মুখত ভাল লগা বস্তুতয়ে সেইটোয়ে সেইটয়ে সিহঁতৰ মানে কি হয় আপোনাৰ। খাবলৈ ভাল লাগে যে ত' সিহঁতে খাই দিয়ে কিন্তু পেটত গৈ পলে সেইটোৱে মে ক্ষতি কৰি দিয়ে। তেওঁলোকৰ সেইটো কাৰণে উম, সেইটোয়ে। বুজি নাপায় অ।
আক আহ আচাৰ খোবা খাব, আকৌ তামোলৰ পেকেট যে থাকে সেই। কোব খ সেইোবাতো হজ
হজম নহয় আচলতে কি জানে চুফাৰীটো খাই দিয়ে তেওঁলোকে।
অ হয়তো আমি খালেও কেতিয়াবা। তে সিহঁতক দেখা দেখি খালেও, কেতিয়াবা চুপাৰী খিনি পেলাই দিম।
অ অ নহয় আৰু কি জানে চু। কুফাৰী বস্তুটো এনেও খোৱা বেয়া টান নহয় জানো। সেইবিলাক বস্তু খালে গেছ হয় আৰু মিঠা মিঠা দি থৈ দিয়ে কি বা দি থৈ দিয়ে ঠিক।
অ', -অ' তাত মেডিচিন দিয়ে আকৌ মেডিচিন দিহে সেনেকুৱা ক এতিয়া মিঠা-মিঠা লাগে যে কপা লাগে মেডিচিন দিয়ে। মেডিচিন নিদিলে কি সেনেকুৱা লাগিব জানো আকৌ বেয়া নহয় চাবচোন আমি যদি।
উম উম বেয়া উম। বেয়া নহয় সিহঁতে থোৱাটো মানে মেডিচিন দি থয় যে, সেইটো কাৰণে সাধাৰণতে আপোনাৰ মানে বেয়া নহয় তেওঁলোকে থোৱাতো সেইটো কাৰণে। কিন্তু আপুনি পোৱালী বিলাকক কেনেকে কব কওকচোন বাৰু তেওঁলোকেতো ভাল লগাতোহে খাই ন। নখ নে অ হেতিয়ে। আৰু তেওঁলোকে চাবচোন যিটো বস্তু অ' সেই। বেয়া চিপচৰ পেকেটটো মুখত হা ভাল লাগে। আপোনাৰ পেটত যোৱাৰ পিছত গেছ হয় পেটত যোৱাৰ পিছত গেছ হয়। উম, বহুত বেয়া, বহুত বেয়া মানে এইবিলাক খাবই নালাগে।
অ হোটেলৰ বস্তু কি কৰে জানে এতিয়া যদি এতিয়া ৰাতিপুৱাতো বিক্ৰী নহয়। তেতিয়া সেইটো গৰম কৰি ফ্ৰিজত থৈ তেতিয়া আকৌ আবেলিলৈ বেচিব, তেতিয়া সেইবিলাক বস্তু খালে আকৌ পেটৰ বেমাৰ নহয় কি হব
উম কি হব আপোনাৰ এতিয়া জ্বৰটো ইমান সেইটোতো এতিয়া জ্বৰটো ইমান বেয়া হৈছে। আপোনাৰ নহয় এতিয়া কি জানে এতিয়া জ্বৰ ইমান বেয়া হৈছে মানে ল'ৰা ছোৱালীৰ কাৰণে মানে বহুত অপকাৰ হৈছে আৰু লগতে তেওঁলোক যিবিলাক ফুৰ্টি হক থান্দা বটল বিলাক যে খায় যে সেইবিলাক কিমান আগতে বনোৱা ঠিক নাই ন সেইটো কাৰণে ঘৰতে নেমু পানী নহ'লে বা আপুনি আম কেইটামান আনি আমকে জুচ বনাই দিলে আকৌ মালভোগ কল আনি পেলাই গাখীৰ খীৰ দি পেল তেনেকে জুজ বনাই দিলে তেনেকে খুৱাব লাগে মাক দেউতাকহঁতে তেনেকে খুৱালে অপকাৰ নকৰে আৰু। শক্তিও পাব দিয়কচোন অঁ বেয়া।
ইয়াতেহে পেকেট বিলাকহে খাই ভাল পাব
আচলতে কি কৰিব লাগে জানেনে এই সৰুতে যেতিয়া পেকেট বিচাৰে তেতিয়া তেওঁলোকক এই আ আপেল কেদখৰমান কাটি পেকেটত ভৰাই দিব লাগে কল কেইদখৰমান কাটি পেকেটত ভৰাই দিব লাগে তেতিয়া সিহঁতে চিপছটো বুজিয়ে নাপাব ইমান।
অ বুজিয়ে নাপাব এই আজিকালি ছোৱালী
বুদ্ধি বহুত অ সেটোয়ে সেটোয়ে দিয়ক বাকী এনে ঠিকেই নহয় আপোনাৰ আহ অ হ'ব দিয়ক হ'ব দিয়ক